এই কথাটো যে সেইকাৰণে মই কলটো কাটি দিলোঁ।
অ', অ', নেটৱৰ্কৰ প্ৰব্লেম চাগে ন?
নেটৱৰ্কৰ বহুত প্ৰব্লেম দেখোন কাৰ বা মোৰেইবাৰ নে আপোন প্ৰবলেম নাযা
নাই নাই মোৰতো ইয়াতে প্ৰব্লেম নাই। আপোনাৰহে প্ৰব্লেম চাগে। অ', -অ', -অ', অলপ গাঁৱৰ জেগাত থাকে নেকি বাৰু?
অলপ অলপ গাঁৱৰ জেগা যে মানে। মানে অফিচৰ ৱাইফাইটো চলাই আছিলো ৱাইফাইটো ইমান ঠিক নহয়, কাৰণ নিজৰ নেট নেটটো চলালে অলপমান ভালকে কথা বতৰা শুনা যাই, তাৰ পাছত কি কম্পিউটাৰ ক্লাছ ডেৰশ এঘণ্টাকৈ কৰা হয় সদায়।
মানে অলপ কিছমান এ বস্তু বিলাক এ আগতে বন্ধ মানে দেওবাৰটোহে থাকে অকল, বাকী কেইটা বাৰটো সদায় খোলা থাকে।
অ শনিবাৰলৈ মানে সপ্তাহটো গোটেই কেইদিনেই যাব লাগে।
অহ অ', অ', যাব লাগে।
অ',
ষ্টুডেণ্ট বহুত বেছি মানে, বেছি মানে মই কেতিয়াবা। এতিয়া বৰ্তমান মই এক্সেলৰ সেইখিনি টেবুলৰ ফৰ্মেট খিনি শিকিলোঁ। ধৰি ল মাৰ্কশ্বিট বিলাক যে উলিয়াব লগে, পাৰ্চেন্টেজ। ক্লাছ ডিভিজন বিলাক উলিয়াব লাগে তাৰে ফৰ্মুলা। কিছুমান থাকে কে ফৰ্মুলা ইউজ কৰি পেলাই তাতে বঢ়ালে ফাৰ্ৰ ডিভিজন ছেকেণ্ড ডিভিজন বা পাৰ্চেন্টিচ কেনেকে আ উলিয়াই সেইবিলাক আৰু তাৰপিছত দিলে ড'জ অ পাৱাৰ পইণ্ট শিকাব দিছিলে শিকিব দিছিলে পাৱাৰ ম‌ই পাৱাৰ পইন্টটো মই জানোৱেই অলপ চলপ কৰি পেলাই দেখালো মই তাৰ পিছত হৈ গ'ল যোৱাকালি আকৌ আজি দ'জটো অকনমান লিখিব দিলে তাৰ পিছত লিখি মেলি হোৱাৰ পিছত কৰিব দিলে।
অ মানে ফৰ্মৰ্মুলা থাকে
ফৰ্মুলা থাকে হয়
ফৰ্মুলা দিহে মানে সকলোবিলাক কৰিব পৰা যায় ফৰ্মুলা নোহোৱাকৈ নোৱাৰি মানে ন অ সেইবোৰ কি সেইবোৰ মুখস্থ কৰা নে নে নে লিখি অনা হয়
সেইবোৰ লিখি প্ৰথমতে লোৱা হয় নোটছৰ নিচিনা তাৰপিছত নিজে চাই পেলাই মানে কৰিব লাগে তাৰ পিছত কৰোতে কৰোতে মানে উ ৰখি যায় আৰু মাথাত মানে উম মন মানে বস্তুবিলাক আওৰাব পাৰি আৰু নিজে কৰিব পাৰি মনত থাকি যায়
অ মনত থাকি যায় ন অ এতিয়া মানে প্ৰেক্টিচ কৰোঁ। ঘৰত ঘৰত প্ৰেক্টিছ কৰা হয় নে নহয়
অ ঘৰত প্ৰেক্টিচ কৰো মই ঘৰত পেক পিচকো অলপ চলপ নিজে কৰি পেলাই থৈ দিছো যাতে ভৱিষ্যতেলেক মানে বস্তুবিলাক মনত থাকে আৰু
অ কিন্তু সেইটো পেলাই থৈ দিলেহ পেলাই থৈ বহুদিন নকৰিলে আকৌ মনত নাথাকে পাহৰা যায়গৈ। মাজে মাজে
পাহৰা নাযায় নাযায় বস্তুবলাক ফৰ্মলা দেখা লাগা লগে লগে মনত থাকে বাৰু কিন্তু মই বহুত উ পাঁচ বছৰ মূৰত কৰিছোঁ মানে বস্তু বস্তুবিলাক পাহৰিছোঁ কাৰণ তাচত
পাঁচ বছৰ আগত কি কি কৰিছিলা
মই দিচিয়ে কৈচিলো মানে
পাঁচ বছৰ আগত অ কৰোণাৰ সময়ত ডি চি এ সেইটোত ক্লাছ কৰিবলা হৈছে আছিল নে নে অনলাইন কৰাহ কৰা হৈছিলে
নাই তাতে ক্লাছ কৰিছি ছিলো মই
অ ক'ভিডৰ সময়তো সেই ৱৰ্ক ফ্ৰম হোম দিছিলে আৰু আৰু
নাই নাই আমাৰ ওচৰত আছিলে যে সেইকাৰণে মই যাব পাইছিলো মানে
অহ, আৰু পুৰা লকডাউন দিছিল দেখোন। অহ তেতিয়ালৈ লকডাউন দিয়া হোৱা নাছিল। চাগৈ অহ, ঠিকে আছে। সেইটোৰ পৰা মানে চাকৰিবিলাকত এপ্লাই কৰিবলৈ কাৰণে। পি, জি, ডি, চিটো বিচাৰে নেকি।
পি, জি, ডি, চি এ টো বিচাৰো বিচাৰে আজিকালি ওৱান ইয়েৰতো বিচাৰে। মানে ডিপ্ল'মাটো আজিকালি নিবিচাৰে। সেইটো কাৰণে মই কৰিবলগীয়া হ'ল আৰু।
ডিপ্লমা নিবিচাৰে নেকি চাকৰিবিলাকত।
অহ, অহ এক বছৰৰ বিচাৰে মানে।
আকৌ কি কথা হ'ল ডিপ্ল'মা কৰা বিলাক। মোৰ কি হ'ব? এতিয়া তুমি বাৰু পাঁচ বছৰ আগত ডিপ্ল'মা কৰিছিলা, কৰি পেলই আকৌ এবছৰীয়াতো কৰিব লগা হ'ল বুজিছা? ক'ৰবিলাকত বিচাৰে কাৰণে তে ছমাহৰ ছমাহ শিকি লাভ নাই নেকি মানে কি কথা।
টো নাজানোঁ, এইটো চৰকাৰে জানিবা কাৰণ তেওঁলোকে বা কি কৰিছে সেইটো। তেওঁলোকে অলপমান বেলেগ চিষ্টেম কৰিছে চাগে সেইটো নাজানোঁ মই।
অ', অ', অ' চিষ্টেম বেলেগ কৰিছে মানে ছমহীয়া কাম নাহে চাগে, একবছৰে জানিবই লাগে।
অ', অ'।
বাকী আজি দিনটো কেনেকুৱা গ'ল?
দিনটো মানে মই, মই কিবা এটা অনলাইন ক'ৰ্চ এটা কৰি আছিলোঁ। অনলাইন পাব্লিক প্ৰফ পিয়'ৰমেণ্ট ক'ৰ্চ বুলি এটা মানে আ, সেই কৰ্চটো আমাক কম্পালচৰি কৰিব দিছে মানে। চাকৰিয়ালবিলাকক কম্পালচৰি কৰি ছে কিন্তু ইমানেই বেছি মানে আ কি ক'ম আৰু মানে আমনিদায়ক এটা ক'ৰ্চ মানে ক'বও নোৱাৰি। তিয়া আমনদায়ক মানে অ', তাত মডুল আছে ষোল্ল। টাহ। ষোল্লটা মডুলৰ ভিতৰত মানে হিচ আহ ওলায়ে থাকে, ওলায়ে থাকে ধৰি লওক সাত- সাতটা তাৰে ভিতৰত মই ইউনিট কমপ্লিট চাৰি পাঁচটা ইউনিট কমপ্লিট কৰিলোঁ। তে এটাই ৰেণু তাত সংযো প্ৰথম সাতটা, বাৰটা এনেকে থাকে মানে, তাৰে এটা ইউনিট কমপ্লিট কৰিলোঁ, ছেকেণ্ড ইউনিটটো আকৌ ওলাই যায়। এটাৰ পৰা সাতটালৈকে আছে মানে। লেচন এনেকোৱা এ এ এটা মডিলত। টোৱ মানে বহুত টাইম গুচি যায় আৰু বহুত বেছি আমনিদায়ক। কোনো মতে ক'ম, আজি শেষ। কৰিলো কৰ্চতো চাৰ্টিফিকেট পালোঁ। নহ'লে বোলে মেট্ৰিকত। পদোন্নতি হোৱাত বাধা হ'ব সেইকাৰণে এই ক'ৰ্চটো কৰিব দিছে মেমে
অ, অ, ঠিকে আছে, অলপমান কামৰ দায়িত্বতটো বাঢ়ি যায় বেছি। এতিয়া ধৰি লওক, ধৰি লোৱা মানে কাম কৰি আহিছে আকৌ নিজে নিজে এইবিলাকো কৰিব লাগে। মানে ভাগৰুৱা হৈ যোৱা যায় ন ইমান খিনি ক্লাছ চ্লাছ কৰা হোৱাৰ পিছত ইমান মানে উম
আৰু বিভিন্ন ধৰণৰ অনলাইন ক'ৰ্চ কৰিব লাগে।
উম
ক'ৰ্চ কৰিব দিছে কিবা, দহটামান ক'ৰ্চ কৰিব দিছে।
অহ হ।
মানে, অফলাইন ক্লাছ পাতি কৰাৰ বাহিৰেও। ক'ৰ্চ বিলাকো কৰি থাকিব লাগে তাৰ বাহিৰেও আকৌ কিবা। কিবা পেপাৰ লিখা মেলা সেইবিলাকো কৰিব লাগে মানে বহুত। কাম থাকে আৰু কামৰ অন্ত নাই।
উম উম উম
উম, কোনোবা সময়ত আমনি লাগে।
উ অ লাগিবই
উফ, মানে সকলোবিলাক কৰিব লাগিবৈয়ে। উপায় নাই নহ'লে ঘৰক। ঘৰখনো নচলিব।
উম,
উ,
বাকি খোৱা বোৱা কি হ'ল?
খোৱা বোৱা মানে, এই এতিয়া মই, অফিচৰ পৰা গৈ পেলাই খোৱা বোৱা কৰিম ৰাতিপুৱা মই খাই বৈয় আহিছোঁ বাৰু ভাত খায়ে আহোঁ তাৰপিছত আকৌ টিফিন লৈ আহোঁ ফল মূলৰ এনেকুৱা কিবাকিবি লৈ আহোঁ, আপেল তাৰ পিছত মালতা বুলি কয় আকৌ সেই ন আলমণ্ড, বাদাম যে সেয়া সেই তেনেকে মই টিফিনত এটা লৈ আহোঁ তাৰপিছত আকৌ অফিচৰ পৰা গৈ পেলাই আকৌ ভাত কেইটামান খাওঁ আৰু। ভাত নাখালে কেতিয়াবা
খোৱাতকে মানে কমলাটো খোৱাই ভাল নেকি কি ন মানে মালতাটো এইটো ক্ৰচ অ, অ
ক্ৰছব্ৰীড হয়
অ', মানে উপকাৰীটো ইমানটো মই নাজানো বাৰু কিন্তু কমলাটোহে হয়', হয়
বহুত ৰস থাকে কিন্তু এ কমলা এতিয়া দিন নহয় যে গৰম দিনত এতিয়া কমলা নহয় নহয় ঠাণ্ডা দিনতহে হয়। সেইটো কাৰণে কমলা পোৱা নাযায় নহলে মই কমলা খাই ভাল বাৰু হি এই মালতাটোত ইমান, মানে মিঠা কমলাৰ নিচিনা সোৱাদ নহয়
উম', অ', সেইটোৱেই সেইটোৱেই কমলাটো সুৱাদ যিটো মানে তাৰ চি ভিটামিনটো ধৰি লোৱা, উম তাৰমানে বাচ্ছা হোৱা টাইমত খাব লাগে, বগা হয় বা আচ্ছা
উম কমলা দিন নহয়, আৰু এটা আৰু এটা ঠক প্ৰবঞ্চনা কৰে ঠাণ্ডা দিনত কমলা ওলাই কিন্তু কমলাৰ ঠাত সিহঁতে মানে কিনো কিনো নামৰ কিবা এটা আছে। কমলাৰ নিচিনাই দেখাত মানত শক। খাই বহুতে চিনি নেপায়। তাত কিনো আছে মানে। সেই সেইটো আকৌ কেনেকুৱা। কমলাটো ধৰি লোৱা বাকলি গুচ। চালে মানে পটককৈ হেৰি হয় বাকলিটো এৰি আহে। ভিতৰত বাকলি লাগি নেথাকে। মানে কমলাৰ যিকেইটা। ফুটকিটা। তাত বাকলি লাগি নেথাকে। কিনোতো মানে এৰুৱা লগে লগে ভিতৰত বাকলি মানে লাগি লাগি থা। থাকে আৰু এৰুৱাব লাগে মানে। সেইটো কিনো আৰু টান হয়। কমলাটো নৰৰ্মেলি টান নহয়। মানে বাকলি এৰুৱা লগে লগে এৰি আহে। সেইটোৱে এটা বা। থাকে কিছুমানে চিনি নাপায় ময়ে চিনি নাপাওঁ মই তেনেকে কমলাৰ দিনত ঠাণ্ডা দিনত কমলা আনোতে এদিন ঠগ খাইছোঁ মানে কমলাৰ ঠাইত সিহঁতে কিনো দিয়ে সে। টোৰ ইমান দাম নহয় কিন্তু সিহঁতে। সেই কমলাৰ সমানে দাম লৈ লয় বেছিকে।
অ।
এই তুমি কি কি কি খোৱা। ফল মূল।
ফল মূল মানে ডালিম মাজতে খাইছিলো এতি। এতিয়া আকৌ উম আনা নাই। ডালিমটো, খাব লাগে এ ধৰি লোৱা এনিমিয়া, চেনিমিয়া,। কম হ'লে বা হিমগ্ল'বিন টো কম হ'লে। অ মানে ছোৱালী মানুহে বিশেষকে মাইকী মানুহে খাব লাগে। মতা মানুহতকৈ মানে ছো মাইকী মা। মানুহৰ তেজৰ পৰিমাণটো কম থাকে ন।
অ ডালিম ময়ো খাওঁ ডেইলি কিন্তু ডালিম আজি অনা নাই মানে শেষ। হল। সদায় খাওঁৰে শেষ হ'ল আকৌ আনিব।
অ ইয়াতে আকৌ কেজি দুশ পঞ্চাশ টকা দুশ বিশ টকা
অঁ ইয়াতো ইয়াত ইয়াত বেছিহে লয় বাৰু অলপমান দাম মানে হেৰি কি কয় যাতায়তৰ কাৰণে বোলে ফল মূল আনোতে যাতায়ত পইচা বহুত লয় বোলে গাড়ী চাৰী এইবিলাকত পইচা বহুত লয় বুলি সিহঁতে মানে
অধিক কৰি পেলাই লয় এনে ইমান দাম নহয় অৱশ্যে উম।
দাম বিলাক বেছি বেছিকে লয় মানে। কিন্তু উপায় নাই খাবই লাগিব।
খাবতো লাগিবই অঁ
খাবই লাগিব বতৰৰ ফলতো খাবই লাগে আৰু সেয়া স্বাস্থ্য সেইটো কাৰণেতো খাবই লাগিব উপায় নাই
হয় আৰু ডাব নাৰিকলৰ পানীও খাব লাগে
অঁ দাব নাৰিকলৰ পানী খাবলৈ মোক কোনোবাই আনি দিবও লাগিব নহয় এতিয়া মই বজাৰলৈ মানে সঘনাই থাকিবলৈও অসুবিধা হয় সেইটোৱে নহলে এনেই সুবিধা পালে কেতিয়াবা খোৱা যায় খালেতো ভালেই আছিলে। কোনোবাই যদি আনি দিলেহেঁতেন ক'বলৈও ভাল নালাগে সকলোকে অকলেহে থাকোঁ মই অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ ৰাখিছো।